শুনি আছ আছো এনে
অ
ভাত বনাইহে আছে
অ তো মানে মই বিশেষ কাৰণ তাত ফোন কৰিলো
কোৱাচোন যিহেতু এতিয়া বাৰিষা কাল, হয় অ, আমাৰ এতিয়া এ গুৱাহাটী মহানগৰীত এতিয়া দেখিবলৈ পোৱা গৈছে যে, হয় অ, বহুতো ভূমিস্খলন হৈছে আৰু সেই ভূমিস্খলনটো কেনেকে ৰোধ কৰিব পৰা যায়
অলপমান আলোচনা কৰি যাও আমি তাৰ পাছত আগলৈ আগবাঢ়ি যাব পাৰিম সেইটো ক্ষেত্ৰত
হয় হয় ভূমিস্খলন হৈছে বিশ্বজুৰি ধ্বংস কৰা এটা দুৰ্যোগ প্ৰাকৃতিক দুৰ্যোগ ইয়াত যদি আমি
উ
হয় আমি যেনেকে পাহাৰ বিলাক কাটি খৰাং কৰিছো ন সেই পাহাৰ খিনি কাটিবলে নহব আমি প গছ চছ ৰুব লাগিব দেখা লাগিব
বাৰিষা কালত
বছ সা সম বহুতো মানুহৰ প্ৰ আমি ই এটা গুৰুতৰ সমসা আমি এতিয়া বৰ্তমান
বত
অ অ আমি এইবাক গছ গছ কি মেলি খৰাং কৰাৰ ফলত তাত আমি বিল্ডিং মানে অট্টালিকা বিলাক বনাইছো ন আমি গছ গছনি কাটি গছ গছনি কথা পাছ
এতিয়া তুমি ধ ধৰি লোৱা এই পাহাৰ সমূহ এতিয়া কাটি এদাই গৈছে চৰকাৰে তোমাৰ বহুতো মাটিৰ কাৰণে ব্যসায়িক বাণিয্যয়ৰ কাৰণে পাহাৰ সমূহ খান্দি পেলাইছে তাৰ ফলতো বহুতো বহুতো ধৰণৰ ভূমিস্খলন হৈছে
হয় আমি যদি পাৰত গছ চছ কটো ন আমি আকৌ বেলেগকে সংৰক্ষনো কৰিব লাগিব গছ চছ ৰুব লাগিব তেতিয়া ভূমিস্খলন নহয় পাহাৰ
সচা কৰা
উ আমি সেই পাহাৰ খিনি কটাৰ পৰিৱৰ্তে বেলেগত আকৌ ৰুব পাৰো ন গছ সেনেকে যদি আমি গছ চছ ৰুই যদি পৰিৱেশতটো সুস্থ কৰি ৰাখো তেতিয়া আমাৰ চাগে ইমানো ভূমিস্খলন নহ হ'ব চাগে পানটো ওপৰৰ পানী খিন তল নামি আমি তলত এনেকে দেৱাল আৰু বাঁহৰ বেৰ দি অ ওখ কৰে সেনেকে আমি অলপ বনাব পাৰো তেতিয়া মানে ভূমিস্খলন নহয় দুহেজাৰ চাৰি চনৰ পৰা দহ চনলৈকে বহুত দা বহুতেই ভূমিস্খলন হৈছিল তাত সেই ভূমিস্খলনৰ পাছত বয়ত্ৰিশ হাজাৰ তিনিশ বাইশ জন লোকৰ টোও হৈছিল এনেকে যদি মৃত্যু হাৰ টো বাঢ়ি গৈ থাকে ন গোটেই বিশ্ব দৰে কৰি আছে পাহাৰ
আমি বৰ্তমান অ অসমৰ সাপেক্ষে চিন্তা কৰিলে নব কথা পাৰ আমি এতিয়া ভ এতিয়া আমি যিহেতু ভাৰতীয় নাগৰিক এতিয়া গোটেই ভাৰত খনৰ বিষয়ে তুমি চাব লাগিব এতিয়া আমি যিহেতু ইমান খিনি আমি অকলে কৰাতো সক্ষম নহয় আমি বৰ্তমান এতিয়া প্ৰথমতে
হয় হয় অসমৰ পাহাৰীয়া অঞ্চল বিলাকত ভূমিস্খলন হোৱাত বেছি হয় গুৱাহাটীত এতিয়া গুৱাহাটী মহ মহানগৰীৰ পাহাৰীয়া অঞ্চল ন তাত ভূমিস্খলন বেছিকৈয় দেখিবলৈ পোৱা যায়
হয় এতিয়া আমি বৰ্তমান সময়ত পাহাৰ বিপদসংকুল অৱস্থা কিিয়ে মানে যিবোৰ পাহাৰত এতিয়া গৃহ নিৰ্মামান হৈছে সেই সেইবোৰ চব বিপদ শ শকলত আছে এতিয়া সেই সেই ওপৰ পাহাৰত যেতিয়া মানে গৃহ নিৰ্মাণ কৰে এয়া তোমাৰ সেই অৱ অৱস্থাৰ পৰা প্ৰদোধমূলক ব্য্ৱস্থা গ্ৰহণ কৰিব লাগে আহ পাহাৰীয়া অঞ্চলৰ সদায় এতিয়াৰো পথ আহ পথৰ ফাক আৰু এঢলীয়া অৱস্থা চিনাক্তকৰণৰ প্ৰয়াস কৰিব পাৰি এতিয়া তোমাৰ ধৰি লোৱা মাটিখিনি কাট পাহাৰৰ মাটিখিনি কাটি সহায়নাতকৈ আমি যদি তালৈ
অম প্ৰব্ ইমান অসুবিধা নহয় চাগে
এতিয়া আমি এতিয়া বৰ বৰ্তমানে আমি
মোৰ মতে আমি যধে মধে গছ গছনি কাটি আ কাটিব নালাগে আৰু খৰিয়া অঞ্চল বিলাক আমিযদি খৰাং কৰিপালা ও আৰু তাৰ ওপৰত মানে গছ চছ মাটিখিনি খানি ধ থাকে যদি আমি সেইখিনি কাটি পেলাও তেতিয়া তললৈ মাটিখিনি আহি যায় তাৰ ফলত বহুত অসুবিধা হয় বাটে ফাটে মাটি মাটি জমা হৈ মানুহৰ কৰ্মক্ষেত্ৰলৈ যোৱা বিদ্য়ালয়লৈ যোৱা আমাৰ ডাক্তৰৰ ওচৰলৈ যোৱাও সবি হৈ প আমি সেইকাৰণে গছ গছনি ৰুব লাগে আৰু বেছিকে আমি গছ গছনি ক নাগে
ক্ষেত্ৰত এ পদক্ষেপ লৈছে এই ভূমি ভূমিস্খলন যেতিয়া হব সেই ভূমিস্খলনৰ লগতে অসমতয়া বানপানীৰ সৃষ্টি হৈছে বানপানীৰ সৃষ্টি হোৱাৰ লগতে বহুত জী জীৱ জন্তু আহ মানুহৰ ক্ষতিসাধন হৈছে বহুতো তোমাৰ ধৰি লোৱা বহুতো সা সম্পত্তি
হয় হয়
বৰ্তমান সময়ত এতিয়া এ যিহেতু বাৰিষা কাল এতিয়া তোমাৰ বহু এতিয়া পানী বাঢ়িছে নদী নদীত যদি এনেদৰে পাহাৰীয়া অঞ্চল পাহ পাহাৰতো এতিয়া বৰ্তমান নদী আছে পাহাৰৰ যদি নদীৰ এতিয়া বানপানীৰ সৃষ্টি হয় পাহাৰত পাহাৰৰ ওপৰপা ওপৰৰ পৰা যেতিয়া পানীটোৰ তললৈ নামি আহিব তেতিয়াতো তোমাৰা এশ শতাংশৰ তোমাৰ আ আশী শতাংশৰে তোমাৰ ভূমিস্খলন হব। এতিয়া তোমাৰ ধৰ জন জনসাধাৰণৰ-জনসাধাৰণ বাবে আমি এতিয়া তোমাৰ বিভিন্ন ধৰণৰ সভা দি পেলাই আমি ভূমিস্খলনৰ সম্পৰ্কে আলোচনা কৰিব পাৰো অ এতিয়া তোমাৰ ভাৰত আমাৰ চৰকাৰৰ বহুত নথি পত্ৰ দিবলৈ আছে আমাৰ বহুতো তেওঁলোকক চৰ চৰকাৰীবোৰে বিষয়াসকলক আমি সজাগ কৰিব লাগিব এতিয়া বৰ্তমান সময়ত এতিয়া বন বিভাগকো আমি এ বিভিন্ন ধৰণে বন বিভাগৰ সহায়ত আমি ভূমিস্খলনটো ৰোধ কৰিব পাৰিম বুলি মোৰ আশা আছে।
কিন্তু কি হয় আকৌ তোমাৰ
দৰে আমি এই-এই বিষয়ে অৱগত কৰিম
আমি পাহাৰ কাটি পথ বা ঘৰ নিাণ কৰিবলৈ আমি বন বিভাগক কব পাৰিম আমাক যাতে পাহাৰ চাহাৰ কাটি খৰাং কৰিব নালাগে তাত পথ নিৰ্মাণ নকৰিলেও চলি যাব পাহাৰৰ পৰা কয়লা শিল বা খনিজ পদাৰ্থৰ বাবেও
ত আমি তাকে হয় প্ৰাকৃতি এতিয়া প্ৰাকৃতিক দুৰ্যোগ আৰম্ভ হৈছে বৰ্তমান সময়ত এতিয়া তুমি ধৰি লোৱা বহুতো আমাৰ এতিয়া ভূ ভূমিস্খলনৰ লগতে যিহেতু এতিয়া ভূমিস্খলন যেতিয়া হৈছে এতিয়া তোমাৰ এ বহুত তো ক্ষতিসাধাৰণ মানুহৰ ঘৰ ভাঙি যে তোমাৰ ধৰি লোৱা বিভিন্ন ধৰণৰ তোমাৰ ব্যৱসায় বা বাণিজ্য তথা বহুতো এ উদ্যোগ কাৰখানাৰ উদ্যোগ কাৰখানা তোমাৰ হেৰিটো হোৱা দেখা গৈছে।
চপ বিয় সেইবিধ
এতিয়া আমি এতিয়া ৰোধ কৰাৰ ব্যৱস্থা কৰিব লাগে এতিয়া বৰ্তমান সময়ত এতিয়া আমি যদি বৃক্ষৰোপন কৰো এতিয়া বৃক্ষৰোপণে মাটিৰ গাঁথনি শক্তিশালী কৰি তুলিব সেই শক্তিশালী কৰি
মাটিখিনিক খামুচি ধৰি থাকিলে আ বাগৰি আহিব নোৱাৰে
এতিয়া-এতিয়া বৰ্তমান সময়ত দেখা যায়। পাহাৰ-পাহাৰৰ যোনখিনি এঢলীয়া মাটি তাত মাটি কাটি ঘৰ নিৰ্মাণ কৰা হয়। সেই মাটিখিনি না কাটি ত যদি পাহাৰীয়া মাটিখিনিত অলপ অলপমান মাটি আৰু লৈ সেই
তাতে স্থাপন কৰি যদি তাত ঘৰ বনোৱা হয় অ তেতিয়া তোমাৰ যথেষ্ট খিনি আমি সকাহ পাম সকাহ পাব হলেও সেই মাটিখিনি মাটিৰ মাটি নি যদিও তাত বনাও তেতিয়া মাটিখিনি বৰষুণ দিলেতো তললে খহি আহিব এই মাটিখিনি সেইটো কাৰণে আমি দেৱাল ওখ ওখ দেৱাল নিৰ্মাণ কৰি দিব পাৰিম শিল বালি চিমেণ্টেৰে তাত সেনেকে আমি ৰোধ কৰিব প ৰিম
হয়। বাৰু তোমাল লগৰ কথাখিনি আলোচনা কৰি মোৰ ভাল লাগিল। আগলৈ এই বিষয়টো আমি তোমাল লগৰ তোমাৰ লগত আৰু তোমাৰ লগত বুলিয়ে নহয় আমি গোটেই এনেদৰে সভা সমিতি দি পেলাই এই বিষয়ে আলোচনা কৰিম বুলি আশা থাকিলো।
বহু বিষয়ত আলোচনা কৰিব। পাৰিম। হ'ব দিয়া তেতিয়া হয় হ'ব হ'ব। এ